হেল্ল' আহ কি কৈছা? এ, আ তাঁতখন বৈ আছিলো।
অ 'তাত বৈ আছা? মই এই কেইদিনটা বহিয়ে আছো এ পেলাই মোবাইল কে কিবা-কিবি ভিডিঅ' চিডিঅ' চাই মেলি। মই নোৱাৰো আজি ৰাতিপুৱাই।
অ' সেইটো কাৰণে মোৰো কব লাগে বাৰু কেতিয়া হয় জানো। দুই তাৰিখে হ'ব লাগে। অ' খোৱা-বোৱা কৰিলা? অ' ছোৱালী স্কুললৈ গ'ল। অ' আমাৰ খোৱা বোৱা কৰাই নাই, এই বাবা হেৰিয়ত লাগি আছে। খোৱা-বোৱা কৰা হোৱাই নাই।
অ।
হেল্ল'। ছোৱালী স্কুলৰে গল ন কি?
গল।
বাহেলো ওলা। বাহিৰলে ওলাই অহা। অ' তোৰ তং তোৰ তং কৰি আছে।
হেল্ল'। শুনিছা নে?
আহ, শুনিছো এতিয়া।
অ 'ছোৱালী স্কুললৈ গ'ল, স্কুললৈ গ'ল।
অ, অ, গ'ল, গ'ল এই ছোৱালী আহি ছে, এতিয়া আজি বন্ধ দিছে আৰু সেইকাৰণে হেৰি বন্ধ দিছে একদম ক'ব নোৱাৰা হৈ আহিছে এশ এমাহ বন্ধ।
এয়া আমাৰ একেবাৰে ক'ব নোৱাৰা হৈ গৈছে আমাৰ। নাই দিয়া দেখুৱা, তাতে দিব নেকি মেছেজ দিয়া নাই সোনকালে চো তে দিয়া হলে মেছেজ। দিলে হেতেন নহয়।
অ' হেৰি আকৌ এইটো কি বন্ধ কি কি দিছে কৰিবলে সেইখিনি হেনো এইকিনতে কৰি আদাই কৰিব, তাৰপা গাও ফোৱা লিষ্টখন দিছে কৰিব আৰু।
উম হম। আমাৰ ছোৱালীয়ে পাতি আছে, সেই আইতাক শনিবাৰে অ। সেইবাৰে শুক্ৰবাৰে মোমায়েকক ঘৰলে মানে আইতাকৰ মাকক হলে যাব।
অহ।
তাই শনিবাৰে সকাম আছে।
আহ।
তাইও যাব তাকে গাই আছে সেই ব। লগ ধৰিছে দেওবাৰে আহিবগে। বাপেকে যাবলে নিদিয়ে। ম অ গল গল গল।
অঁ।
বাকী সেই মাটি চাটি ৰুব হৈছে নে।
ৰুব ৰুমহে আও, লাষ্টতলে শাওনত হে ৰুম নেকি তাৰপিছতে। হেৰি ভাওনা এদাই হ'ল।
অ হল হ'ল হ'ল। ভাওনা এদাই হল ভাওনা ভাল হল আও তোমালোক নাহিলা মাতিছিলো সেয়া।
অ এ যাবলে সেয়া সুবিধা নহলে যে। আকৌ সুবিধা নোহোৱা যহতে যাবলে নহ'ল আও।
উ এতিয়া আহিবা হেৰি তাকে আকৌ মাটি চাতি নুওৰুৱাকেও আহিব। নোৱাৰি নহয় গ মই ভাবিছিলো গৰম বন্ধটোত দুদিনমান থকাকে।
অ তাকেহে চাওঁচোন। কলো সময়ে নোলায় দেখোন। তাৰপিছতে সেই এইটো কি। আহিবা হ নহবা গৰমবন্ধত হেৰি উ উম। ছোৱালীও বন্ধ দিব।
যাম যাব লাগিব বাৰু সেই যাম বুলি ভাবিছো বাও তাকেহে সেই। জানো এইবোৰ সময় সুবিধা মিলাই মেলিহে চব মিলিব লাগিব। এইয়া ছোৱালী বন্ধ হ'ল কি হ'ল, বাপেকৰ কাম থাকে ৰাতি। ডিউটিলে যাবলে আকৌ বনাই মেলি খুৱাই মেলি পঠিয়ালেহে।
তাকেহে, মোৰে একেইহে কৰিবলৈ মেলিবলৈ। মানুহ নাই ক'ৰবালে যাওঁ বুলি যাব নোৱাৰোঁ।
মানুহজনে ফোনচোন কৰিছে নে।
আজি হেৰিয়তহে আছে তেজুত আছে তাৰপা ফোন চুন। ফোন কৰিছে কৰি মেলি যেনিবা সেই, কামত লাগি আছে আও ৰাতিপুৱা বেলা অকমান শুলে
অ অ।
আই অই বানপানী মোবাইলটো চাবই নোৱাৰি বানপানীৰ যিহে হেৰি মাথাউৰি ভগা দলং ভগা চবতে চাই তোমাৰ এবেলা ভয়তে বহিলো মানুহজনো থাকে দূৰণিত
অহ, বৰষুণ কম ধলা নাই নহয় কম বৰষুণ দিছে নি আৰু এইবাৰ বৰষুণৰ লগতে গাজনি ঢেৰকনি কম মাৰিছে নে
ইমান বজ্ৰপাত যতে ততে পৰিছে অ অকল মানুহ মৰা গৰু মৰা সেইদিনাখন পাইছোঁ সেয়া বাৰটা গৰু একে ঘৰে উমহ, মানুহ মৰিছে সেইনাখন তিনি জন
অ কম কথা নহয় আ ক কম ঢেৰেকণী মাৰিব লৈছে নে কি হৈছে মানে এইবাৰ অ
তাকে হে এইবাৰ ইমান বতাহে একদম বৰষুণে বজ্ৰপাতে চব ধ্বংস কৰি গৈছে এ খোৱা বোৱা কিহে কৰিলা
দালি আৰু আলি উম দালি বনালে। তাপা আকৌ হেই উম মাছ আছিলে কালি মাছ ভাজিলে সেই দিয়ে খালো খাই মেলি পেলাই মোলে উলিয়াই থৈ গ'ল মই পিছতহে খাইছো মই পুৰহি সভা ভাওঁনাত পিন্ধা কাপোৰ কানিবোৰ ধুলো ধুই মেলি পেলাই মই ভাত খোৱা দেৰি তাপা ভাত খাই পেলাই এইখিনিতে পকাতে বহি পেলাই হেৰি মোবাইলটো চাই আছিলো
অঁ
তুমি এ ফোন ফোন কৰাৰ লগে আগে আগে আমাৰ এজনৰ এই লগৰ এজন আছে দুৰণিকে এই ফোন কৰি আ আছিলে ছোৱালী এতিয়া স্কুল বন্ধ। আহিব লাগে এনেহ তেনেহে সেইবোৰ আ উম বুজি নেপ পাই সেইবোৰ ধনী মানুহ টকা পইচা আছে আ আমাৰ নিচিনা দুখীয়া মানুহৰ কথা ক'ত বুজি পাব মুঠ ওপৰত যাব লাগে আৱ এতিয়া তালে যোৱা মানে পইচা দহ পোন্ধৰ হাজাৰ টকা হাতত নহ'লে নহয়ে গাড়ী ভাড়া কিবা কিবি আৰু তাপা ফুৰিবলে যাম বুলি ক নো সেইবোৰ আমি আৱ
অ তাকে এইবোৰ চবৰে অসুবিধা গাওঁ ফুৰা নিমিলে যে
সেইটোৱে মন নো কাৰ নেযায় চবৰে যায়
ভগোৱা ককা কক লিজ দি আছে ক'ত যাম ক'ত নেযাম
হয় হয় ক'ব নেলাগে আৱ, চবৰে একেই একেখন নিচিনা চব ঘৰতে, গৰম বন্ধ লিজ
তাপা খেতি কেতিয়া পা আৰম্ভ কৰিবাহঁত
খেতি মানে হেৰি কঠিয়া হোৱা নাই কঠিয়া হ'লে অলপ দিন আছে আমাৰো সেই টেক্টৰে বোৱা যে এইবাৰ একেলগতে বাই বাই দিব লাগিব আৰু আমাৰ ইয়াত কি দেই বৰষুণ দি আছে তেতিয়াহে মাতি ৰুব পাৰি বৰষুণ ষোনো গ'ল পানীও গ'ল
অ পাহাৰীয়া জেগা যে সেইকাৰণে তেনেকুৱা হয় চাগে।
খুন্দি থাকোতেনে একদম পুৰা পানী থাকিব তাপা আজি যদি বৰ পুৰা ৰ'দ এচাতি দিয়ে কাইলে আকৌ মানুহ মাতিবলৈ পানী নেপাওঁ
অ আমাৰ আকৌ তেনেকুৱা নহয় আমাৰ পানী দিলে মাত্ৰ বৰষুণ দিলে মাটি আৰু পানী ৰৈ গ'ল মাটি গেলি গ'ল। দ অলপ দ চহিয়া যে সেইকাৰণে সেই খেতিত টো বাৰ কওঁ বুলি ক'লে যেতিয়াই তেতিয়াই ৰুব পাৰি এই বু খুনৰ লগত কথা নাই আৰু
হয় এয়া হয় আক
অ আমাৰ যেতিয়াই মন যায় তেতিয়াই কৰিব পৰা সুবিধা হয় আৰু
উম উম
হয় তেনেকুৱা হলে ভাল আৰু মাটিবোৰ তেনেকা অকমান মানে কি হয় ধান চান বোৰ ভাল হয় আমাৰ ইয়াত আকৌ ইমান কামবোৰ ভাল নহয় মানে কি ৰ'দ দিলে আৰু পুৰা একদম শুকাই গুচি যায়
উম
ৰোৱাবোৰ শুকাই গুচি যায় বৰষুণতেহে আমাৰ ইয়াৰ খেতি মানে
অ এনেই খেতিটো ভাল হয়।
এনে মানে বৰষুণ বৰষুণ পাই থাকিলে যদি ৰোৱা সজাল হোৱালৈকে যদি বৰষুণ চৰষুণ পাই থাকে। তেতিয়া ধুনীয়া খেতি হয় আৰু মানে এবাৰ ৰোৱাৰ পিছত এইটো চিন্তা নাই যে পানী এ দুনীয়া মাৰিব বুলি কথা
অ এনে তোমালোকৰ শাহু শহু ঠিকে আছে?
অ আছে আছে। ঠিকে আছে নৌবজনীও নৌবজনী গাতো বৰ ভাল নহয় পাই সেই কাইলৈখন মেডিকেললেহে যাম বুলি কৈছে।
অ এই ভতিজাজনীয়ে এইবাৰ মেট্ৰিক নিদিব জানোঁ।
দিব এই বৌভাগৰ কি মাথাটো বিষাই থাকেনো মূৰটো বিষাই থাকে। বিষাই মানে কৌ অকণমান ভালকৈ বিষাই থাকে তাৰপৰা কাইলৈ হৈ মেডিকেলত দেখুৱাই আহেগৈ হেনো
অ তাকে এইবোৱা আজিকালি বেমাৰ বুলি কলে বৰ চিন্তা লাগে এইবোৰ মেডিকেলত ভালকে দেখুৱাই। ট্ৰিটমেন্ট কৰিব লাগে দেই। সচাকে ঘতি যায় ডাঙৰ বেমাৰ। হয়গে তাৰ পই
এইটোৱে কিবা এটাই এনেই মাথা বিষ বুলি টেবলেট খাওঁতে ম কিবা এটা আমাৰ এতিয়া কি হয় পেটটো বিষালে গেছ বুলি গেছৰ টেবলেট খাওঁতে মেলোতে সেইফালে গৈ পেলাই আৰু কিবা হয় কি মানে।
অঁ হয়তোনা।
মানে এই কাল ক বুলি কৈছে ছোৱালীজনীয়ে এবাৰ মেট্ৰিক দিব। ভতিজাজনীয়ে অ আহ সেই অ পঢ়িছে আৰু বোৱাৰ বোৱা কি পঢ়িছে আৰু কি আৰু।
অ
সেই নহয়টো কি এ লোৱাহঁতৰ স্কুল বন্ধ দিবনে নাই ক্লাছ কৰিব বাৰ।
আজি বন্ধ দিব বুলি শুনিছো এতিয়া কি কয় কনফাৰ্ম নাই হোৱা আহিলেহে হে গম পাম স্কুলৰ পৰা ছোৱালীহঁত বন্ধ দিলে।
অ অ আমাৰ আকৌ সে কাজীয়ে ত ছোৱলী স্কুল মানে কি ক্লাছ কৰিব বন্ধ নিদিয়ে।
অ এই সিহঁতৰ বন্ধ ন। নহ সিহঁতৰ মেট্ৰিক ষ্টুডেন্ট নহয় জানো আৰু।
উ আমাৰ মানে নহয় ইয়াত নাইন টেনৰ ক্লাছ কৰিব নাইনও কৰিব।
অ, আমাক কি কয় গম পোৱা নাই আমাৰ তাকেহে আজি আহিলেহে গম পাম ঘৰলে। স্কুলতে আছোঁ ছুটি দিয়াই নাই। এইবোৰ পৰীক্ষা বহিবোৰ দিব যে। সেইকাৰণে হেৰি হৈছে আৰু কি
আহ। তাৰাপৰা সেই শাহু মায়ে কি কৰি আছে?
এয়া শাহু মা এই মা সেই বাবাক ভাত খাবলৈ দিছোঁ মা আমালে বাঢ়িবলৈ লৈছোঁ আৰু। ভাত খোৱাই নাই এই হেৰি আকৌ এবাৰ পথাৰত লাগি আছে কুৰ মাৰ মাৰি আছে, এয়া খাবলৈ আহ এয়া হাল আজিও বাইছে, কালি আকৌ বহু সন্ধিয়া দেখি বাব নোৱাৰিলে পানী বেছি হ'ল। অ', অ'-অ' মাটি গেলাই উলিয়াই থৈছে। মুঠতে এতিয়া বোকাই এদিন বালিয়ে বোকা দি দিব পৰা হৈ আছে।
কি হাল বাই আছে নে কি দেতাহঁতে?
অই নাই আমাৰ গৰু নাই নহয় এইবাৰ।
অ'।
এইবাৰ গৰু নাই নহয়, বাও হাল চাল বোৱা নাই এবাৰ গোটেইখিনি চব লগতে পথাৰলৈ ওলাব আৰু লগতে সোমাব।
অ' দাদা ট্ৰেক্টৰখন আছে নহয়।
নহয় এই ট্ৰেক্টৰে আমাৰ ঘৰত টেক্টৰ নাঙল নাই নহয়।
অ' হয়নি?
অ'। এ ঘৰৰ ট্ৰেক্টৰে বাব নোৱাৰে, বেলেগৰ ট্ৰেক্টৰে এচা বালে আৰু।
অ'।
বাৰু ঠিক আছে তেতিয়াহলে তোমালোকে ভাত খোৱা।
এয়া বাবাক দি মাহঁতলে বাঢ়িব লৈছো আৰু। খাম আৰু আমি এতিয়া আমাৰ ছোৱালীও আহিছে। অ খাম আৰু হ'ব তেতিয়া ঠিক আছে গৰম বন্ধত ছোৱালীয়ে লিষ্ট দি থৈছে নহয় আহিবা।
অ' অ' ঠিক আছে হ'ব- হ'ব দিয়া।